হেল্ল'।
অ কি কৰিছ?
এ আৰু ঐ আছোঁ।
আজি যোৱা নাই?
আজি নাই যোৱা ঐ।
কিয়?
হেৰি এই নোৱাৰো কালি মই।
অ অ ৰোৱনী লগাইছে আৰু হা? ৰোৱনি লগাইছে?
ৰোৱনী নাই পাণীয়ে নাই নহয় পথাৰত পথাৰত এইবাৰ।
অ এইবাৰ পথাৰত পানীয়ে নাই হাল বাই আছে হাল বোৱা নাই নে ৱালে?
ভাল সেই ৱাই আছে পানী চানী নাই শুকান গোটেই একেবাৰে।
উম।
এতিয়া হাল বাই আছেগৈ দম্বুৰে সতি। এই পানী চানী নাই পথাৰ বোক কিহৰ ঠিক নাইবাৰ আৰু।
তাকে এইবাৰ বতৰটো বৰ বেয়া কৰিলে পানী ও নাই পথাৰত ন। ককাৰো বলেওঁ হাল বাবলৈ অ অ
মাটি এইবাৰ।
তাকেই টো এইবাৰ বৰ দিগদাৰ হৈ যাব কিন্তু।
পানী নহ'লে হৈ যায়।
সেইটোয়েই দুদিন ভালদৰে দুই তিনদিন বৰষুণ দিলে পথাৰত পানী পুৰা জমা হৈ যাব। ভালদৰে দিব লাগিব কিন্তু এতিয়া পানীটো নাই যে এতিয়া। আৰু যদি পানী নহয় বোকা যদি দিব নোৱাৰে মানে চাউলৰ দাম চাবি কেনেকুৱা হ'ব।
সেইটোৱেইটো। এতিয়া এতিয়াটো পঞ্চল্লিশ টকা। উম পঞ্চাছ টকা হ'ল এতিয়াই।
এক কেজি চাউলত এক কেজি চাউলত সত্তৰ আশি টকা দি কিনি খাব লাগিব।
সেইটোৱেই টোত। মাহত এনেকুৱা দিনে আহিছে উম উম।
দিগদাৰ হৈ যাব চাহ খালো বাৰু। চাহ খালোঁ তাৰ পিছত আকৌ ৰাতিপুৱা আজি ৰুটি বনাবলৈ আটা নাই। সেইকাৰণে মানে ভাতকে খালোঁ। কেইটামান আৰু একেবাৰে পেটটো একে যেনেকুৱা লাগিছে একো নাই খোৱা কাৰণে মই বোলো মই ভাত কেটামানকে খাই লওঁ।
উম।
কোৱিমমান খালো এতিয়া বনাবলৈ এলাহ কৰে যে।
উম।
বাৰি কেইটামান দিলে চাহ অকণ দিলে আৰু।
মই খাইলৈ মেচিনত কাপোৰ চিলাই আছো।
অঁ।
এই কাপোৰ আছিলে দুযোৰ চিলোৱাই নাই চিলোৱাই নাই কেতিয়াবাৰ পৰা দিয়া আছে, চিলদাম বিতি নামি ভাবি আছো। চিলাবলে পাহৰি যাওঁ। তাৰ পাছত কাপোৰযোৰ লাগে এতিয়া মোক কালি কৰি থৈ গৈছে, কাপোৰযোৰ লাগিব আৰু সোনকালে কৰিবা তাৰ পিছত মই বোলো দহি বতিবলৈ আছে, চিলাবলৈ আছে আজি সেই কাৰণে থুছো চিলাই লওঁ, চাউল আনিবলৈ যাম বুলি ভাবছিলো চচাইটিৰ পা। তাৰপিছত ৰ দ তোৰ কাৰণে ৰখি গলো, ভাবিছোঁ কাইলৈ হেৰি এ চাৰিটা মান বজাত যাম, এতিয়া কাপোৰ দুজো চিলাই কমপ্লিট কৰি লওঁ। চাৰিটামান বজাত চাউল খিনি লৈ আনিম গৈ, সেই সেইকাৰণে এই এইফালে মানুহ এজনী
অ অ।
ৰুমালো দিছিলে অলপ ৰুমাল অলপ দিছিলে ৰুমাল খিনি কৰিবলৈ এলাহ লাগিছে, হাতেৰে মেচিনত মেচিনত কৰিবলে ভাল আৰু, তাৰপিছত মই বেলেগক দি দিলো। অঁ বিয়াৰ ৰুমাল।
অঁ অঁ হব।
ভাবিছোঁ বিয়াৰ ৰুমাল খিনিত বেছি পোৱা নাই নহয়। ৰুমালখিনিনো কেই টকা দশ টকা এটা বা পোন্ধৰ টকা এটা হ'ব ৰুমাল খিনিত। মই কৈছো ৰুমাল খিনি দিয়াতকৈ বিয়াৰ কাপোৰ খিনি দে। হয় নহয়, চাদৰ মেখেলা খিনি দিলে মানে অঁ, ৰংঘৰ বিয়া ছোৱালী এজনী এই হেৰিয়াত এ চাৰিআলি ডিলাৰত কাম কৰা ছোৱালীজনী
অ অঁ।
তাৰপাছত তাতে কাম কৰা মানুহ এজনীয়ে মানে লৈ আনিছিল দে মোৰ চিনাকি কৈছে আপুনি আৰু ৰুমাল খিনি কৰি দিয়ক, ৰোমাল খিনি কৰি দিলে কাপোৰ খিনি চিলাই লওঁ। বুকুখিনি চিলাব পাৰিলে মই ব্লাউজ কেইটা মই এ তাইক দিম চিলাবলে। তাৰপিছত চাদৰ কাপোৰ খিনি মই কৰিম, তাইক কৈ থৈছো বাৰু তাই কি কৰে নাজানো আৰু।
তাকেটো।
কৈ থৈছো বাৰু মোৰলৈ কাপোৰ খিনি উলিয়াই নিবি বুলি।
অঁ অঁ।
সেইকাৰণে হেৰি এইযোৰ কাপোৰ সেইকাৰণে লৰালৰিকৈ চিলাই দিছোঁ। এযোৰ কাপোৰ চিলাই দিয়া আৰু দুযোৰ আছে, চিলাই সেইকেযোৰ কমপ্লিট কৰি মই কৈছোঁ বিয়াৰ যদি কাপোৰ খিনি বেছ। চিলাবলৈ হব, এজনীয়ে ব্লাউজ খিনি চিলাম এজনীয়ে কাপোৰ খিনি চিলাম হৈ যাব। এতিয়া দিয়ে নে নি
দিলে নেকি, অ ছোৱালীয়ে চিলায়।
ন নহয় ন হয় মইয়ে ছিলাম, এই আমাৰ এজন ছোৱালী আছে ন ব্লাউজ চিলোৱা।
অঁ অঁ অঁ।
তাইকহে দিওঁ মই ব্লাউজ চিলাবলৈ।
তাকেটো।
ব্লাউজ চিলাবলৈ হ'লে তাইক দি দিম, ভাৱিছো কাপোৰখিনি আহিলে ব্লাউজ খিনি দিম চিলাবলৈ।
অ' অ'
এতিয়া ব্লাউজো নাই দেখোন কাপোৰো নাই ৰুমালকেইখন দি থৈ গৈছে বাৰু। চাই লওঁ ৰুমালকেইখন চিলাই এখন চিলাই লৈ পেলাই যদি কাপোৰ হয়। তেতিয়া বোলে তেতিয়ালে হ'ব আৰু কেইটামান এতিয়া কি কৰে? তাকেতো এইটো ৰ'দত নামঘৰলৈ যোৱাটোতো একে মানে ভয়ে লাগিছে।
কাইলৈ হেৰি বাৰু কাইলৈ মই গা ধুই পেলাই বাঢ়িব পাৰিম আৰু ন'।
অ'।
ভিতৰলৈ নাযাওঁ বাহিৰতে খাম আৰু। বাহিৰতে খাই, বাহিৰে বাহিৰে গুচি আহিম।
আৰু ৰ'দডাল যেনেকে দিছে ভয়ে লাগিছে দেখোন ন'।
আজি ৰ'দডাল অ' চকুতে চোকা হেৰি গৰমডাল আছে গোপ গোপীয়া অ'।
উম
বৰ গোপ গোপনী গৰম মাৰিছে।
আৰু সেই গৰমত বহি খিচিৰি খোৱা মানে আৰু।
কি খোৱাব?
ভাতহে বুলি শুনিছো। ভাত, দালি, ভাজি আমাৰটোহে কৈ আছে। খিচিৰি মানুহে চবেই বেয়া পায় বোলে খিচিৰি খাবলৈ।
ভাল পাই, সময় আছে হয়নে? এই ৰ'দখনত খিচিৰি খাবলে গ'লে মানুহ বেমাৰত পৰিব।
বেমাৰ হৈ মানুহ মৰি যাব। বেমাৰ পাইখানা হৈ গেছ মাৰি
খিচিৰিটোতো বহুতে ভাল পায় মন্দিৰ বুলি ক'লে খিচিৰিটো ভাল লাগে খাই। কিন্তু এতিয়া মানে সদায় নহয়।
উম উম সেইটোৱেটো।
সিদিনাখনতো মই এতিয়াতো মই লাতে লাতে দুদিনে খিচিৰা খালোংগৈ।
অ'
সিদিনাখনে বেচেয়াত গ'লো নলচৰলৈ। নলচৰিত থানলৈ গ'লো তাত খিচিৰি খালো। আকৌ পৰহি গ'লো মাই থানলৈ মাই থানত আমাৰ শৰাই দিলে আমাৰ ঘৰৰ পৰা।
উম খিচিৰি খাব নোৱাৰা। খিচিৰি খালে গেছ মাৰে মোৰো বমি হৈ যায় লগে লগে টেঙা পানী আহি। মই খিচিৰি খোৱা নে নাযাৱে কাইলৈ ভাত খোৱা বুলি পাইহে যাম বুলি ভাবিছো কাইলৈ। আমাৰটোক কৈছো কম ভাত খুৱাই যাম আৰু খিচিৰি খোৱালে নাযাও আৰু।
খিচিৰি খোৱালে ময়ো নাযাও ভাই।
নোৱাৰ খিচিৰি খুৱালে মানুহ মৰি যাব গেছ মাৰে হোক
গেছ মাৰে বাৰু এই গৰমত মানুহ মৰি যাব খিচিৰি খালে।
সেই তিনিটা চাৰিটা বাজিব খিচিৰি বিলাওঁতেই
তিনটা চাৰে তিনটা বাজিবগৈ।
উম চাৰে বাজিবই আ। চাৰিটা ক'লে খাবলৈ নাপাও আ।
উম
চাৰিটা বাজ চাৰিটা বাজিবই আৰু।
চাৰিটাৰ আগত আমি ঘৰতে খাই বৈ আজৰি হ'ব পাৰিম।
সেইটোয়ে ধ ৰাতিপুৱা কিবা এটা খাব লাগিব নহলে নোৱাৰো অই
নোৱাৰ তাত খাবলৈ যাম বুলি কৈ পেলাই যে দিনদাৰ লগঘনীয়া থাকি পেলাই ধৰিব নোৱাৰো কিমান দেৰি হয়
অ আমাৰ ই কৰিয় তছে ভাত খাবা নোৱাৰিবি আৰু
উম
নহলে তাত তাত আশা কৰিবা ম মৰি যাবি নহ'লে দিনডাল লঘনে থাকি
তাত আশা কৰিব নোৱাৰ
উম তাত থাকিব নোৱাৰো সেয়া আৰু চাৰি
ত মানুহক
চ সেইটোৱে মানুহৰো থৈ হব নহয়
মানুহ থে হব নহয়
উম মানুহ চাৰি চাৰিশ পাঁচ মানুহ হ'বই
উম সেইখিনি মানুহ আমি গৈ পেলাই ত প্ৰথম বহি পেলাই খাবলৈ পাইছো তেতিয়া বেলেগ কথা
সেইটোৱেই ত
আমি যাওঁ যাওঁ মানে মানুহ বহিবই উম আহিবতো নাম গোৱা বুলি কলে আৰু
সেইটোৱে নিমন্ত্ৰণ কৰা মানুহবিলাকো আহিব যৰ তৰ গাঁৱৰহুপা থাকি থাকিবই সেইকাৰণে বোলো নাই
আকৌ হেৰি এইটো ক আগতে পুথি পঢ়ি ভকত সকলক হেৰি কৰি ৰাখে খোৱাই বোৱাই লৈ আমালৈ আহিবহে। আমি খাওঁ খাওঁ মানে তিনটা চাৰিটা বাজিব। তিনিটা চাৰিটাত সিচি খাই লৈ গেছ উঠক হা হা হা সেইটো কাৰণে ঘৰত খাই বৈ যোৱাই ভাল।
হেইতোয়েটো।
মই মই তাকে ভাবিছো যদি ৰ'দটো যদি কম হয় তেতিয়া যাম। আমাৰ একো লৈ যাব লাগিব নহয়।
তাকেটো অ' অ'
এইবাৰ নতুনকৈ পাব।
অ' অ' লৈ যাবি আকৌ নতুন গোট তেতিয়াহে তাৰ পিছৰ আকৌ হেৰি কৰিব।
অ' লৈ যাব লাগিব বাৰু।
সেইবিলাক গ'ম পাব তেতিয়া কেনেকুৱা নীতি নিয়ম বিলাক হয় নে নহয়। তেনেকুৱা কি আহঁ লৈ যাবি। সিহতৰ তাত মন্দিৰ নাই নেকি?
ম আছে নামঘৰ নামঘৰ ত কিন্তু সিহঁতে চা সিহঁতে যোৱাতটো ইমান নাযায় যে তেনেকে মাকত গ'লে যায় আৰু গ'লে
অ' অ'
তাত তাইতো সিহঁতো সিমান নাযায়েই ধৰ। মাকহতে কাম নামঘৰত গৈ লাগি ভাগি খাইবোৰ আহে সেহেতে চাগৈ কেতিয়াবা যাই চাগৈ কেতিয়াবা নযায় সিহঁতৰ আৰু তেনেকে আমাৰ নিচিনাটো চ'বতে নহয় চাগৈ। হয় না আমাৰ যেনে কে ধৰ হেৰি কৰে আৰু চ'ব তেনেকে নাযায়েই আমাৰে এতিয়া ঘৰ ল'ৰা ছোৱালী যাই য
চ'ব চ'ব গাৱতে বেলেগ বেলেগ নিয়মটো চ'বৰে গাঁওবিলাকত বেলেগ বেলেগ নিয়ম, কালি আকৌ আমাৰ গাঁৱতো হৈছে, ভাগৱতো হৈছে।
অ'।
আকৌ আগদিনাখন হ'ল ভাগৱত, দুদিন।
অ'।
কালি আকৌ নাম গোৱা।
অ'।
এই এক-একে লেঠাই তিনদিন কৰিছে।
অ', অ'।
আমাৰ আকৌ ইয়াত নিয়মবিলাক বেলেগ আমাৰ গাঁৱতো, ভাগ অ', ভাগৱতো পঢ়াই, আকৌ হেৰিও ভাগ এনেকে নাম পাতে। মানে বেলেগ বেলেগ আৰু, আমাৰ গাৱঁৰ নিচিনা নহয় বেলেগ বেলেগ। অ', আমাৰ মানে ফাগুনত পাতে, ধৰ হেৰি ভাগবত, তাত আমাৰ মানে যেতিয়া সুবিধা পায় তেতিয়াই পাতি থৈ দিয়ে।
নহয়, দুইটা-দুইটা কাম একেলগে কৰিলে দিগদাৰ হয় মানে কি আমিতো এতিয়া ভাগৱত খনৰ কাৰণে আশা কৰি আছোঁ। ভাগৱত আহিব, ভাগৱতত মানে ভাল লাগিব। সেই দুটা যদি, একেলগে যদি কৰি থাকে
তাকেটো।
তেতিয়া আকৌ পিছত নাম গোৱাটো নাপালে বেয়া লাগিব, সেইকাৰণে বেলেগে বেলেগে কৰে আমাৰ ভাল লাগে তেতিয়া।
আমাৰো ভাল লাগে অ' ভাগ-ভাগকৈ।
উম।
আমালৈ সিজিলে আৰু ধৰ, ফাগুনত নাম অ', ভাগৱত, আকৌ ধৰ আশা-শাওনতো হেৰি হয় আমাৰ নাম গোৱা। তাত মানে যেতি সেইটো কথা নাই, মানে যেতিয়াই হেৰি হয় তেতিয়াই মানে আৰু এদিন ধৰি পেলাই পাতি পেলাই সন্ধিয়া ভাঙি থৈ দিয়ে, এনেকুৱা চিষ্টেম বিলাক।
একেদিনাখনে কৰি থৈ দিয়া আৰু, নাই আৰু।
নাই, মানে।
ক'ৰবাত ভাওনাও আছিলেতো?
ভাওনা আমাৰ-আমাৰ গাঁৱৰ সৈতে একে, তিনি চাৰিত বুলি শুনিছো আৰু।
অ'।
একেদিনাখনে, আমাৰ গাঁৱত তিনি চাৰি দিন হয়।
অ'।
তাতো সেই তিনি চাৰিত বুলিয়ে শুনি আছোঁ এতিয়া।
উম।
কি তি তেনেকুৱাতো বেয়া মানুহ নহ'ব তেতিয়া, আমাৰা গাৱতো মানুহ নহ'ব ত' তাতো মানুহ নহব।
অ', একেখন, দুইখন হেৰি একেলগে নহলে।
বেয়া হ'ব অ' মানুহ চকৌ মানুহ কত হ'ব, ইয়া ওচৰতে ভাওনা। দুখন একলেগে পৰিলে ক'ত মানু-মানুহ হ'ব।
দুইখন হেৰি একেলগে হ'লে মানুহ নকৰিব নহ'বতো, আকৌ হেৰিয়াতো আছেতো এই বেচেৰাতো আছে।
অ', একেলগে পৰিছে বোলে এইখন। আকৌ শুনিছো আকৌ এখন এ-এখন ভাওনাই বোলে, আমাৰ ভাওনাখনে বোলে বুলি পাতিছে বোলে।
এ মানুহ কমিব তেতিয়া‌ হ'লে, মানুহ নহয়।
মানুহ কমিব, দেছৰ অকনমান টনা-আজৰ লাগিব। আমাতো এই কৈয়ে আছে কৈয়ে আছে আমাৰ ছোৱালীয়ে।
অ।
মইচো ৰ এতিয়া হোৱা নাই নহয়, সি এতি নিদেচোন বাৰু। নহলে চন্দন পা আনিবি বোলো তাইক কৈছো।
নহয় আকৌ ড্ৰেছটো যে এতিয়া আনি থলে যে দিগদাৰ হব নহয় মানে চিলেকচন কৰি থৈ আহিব লাগে। কিবা এটা এডভান্স দি থৈ আহিব লাগে যে মই এইযোৰে লম, কিন্তু মই আজি নি
অ অ বাপেকে কৈছে মই ভা যাম নহয় ভাইটি দোকানলৈ গ'লে আও আমাৰ ভাইটিয়ে নিদো বুলি ক'ব নোৱাৰে বাৰু।
উম।
একেবাৰে নোৱাৰিলে চন্দনৰ তালে গুচি যাম আৰু এনেকে কৈছে তাইক।
উম।
এই আছে ঢেৰ ভাৰ অ হেৰি আছে ড্ৰেছৰ দোকান আছে তালৈ গুচি যাম লাগিলে বোলে।
অ ড্ৰেছৰ দোকানতো আছেই ঢেৰ।
ধেৰ আছে বাউ যতে ততে আছে বাউ।
খালী ড্ৰেছযোৰ নতুন হব লাগে পুৰণা হলে নিজিলিকে।
অ ভাল নাল
ড্ৰেছযোৰ নতুন হ'ব লাগে।
তাইক কৈছে বোলো তই লেহেংগা টাইপে আন নেকি তাইক- ছে আছে মা শাৰী লাগিব বনবাসত শাৰীহে ধৰ হেৰি।
অ অ।
শাড়ীয়ে শুৱাব শাড়ী হে গৰুৱা কালাৰ শাড়ী।
কৈ দিছে মানে তাত পিন্ধিব লাগে সেইটো।
অ সেই বনবাস আছে কিমানত মানে এক্টিঙ আছিলো দেখুৱাব লাগিব না সেয়া।
উম উম।
তেতিয়া মানে সেই। গেৰুৱা কালাৰ শাড়ী লাগিব তাই কৈছে মা গে গেৰুৱা কালাৰ শাড়ী শাড়ী লাগিব আকৌ আগদিনাখন- এ কি কৰো লেহেঙ্গা আনোনে শাড়ী আনো শাড়ী পিন্ধিব লাগিব আগদিনাখন কি কৰো এতিয়া। মই কৈছো তো হই এ আমিয়ে